হেল্ল', অ', শুনিছা?
অ', অ', অ', শুনিছোঁ এতিয়া।
অ', কি কৰি আছিলা?
মই এনে আছিলোঁ, তুমি?
মও এনে আছোঁ, শুব লৈছা নি আকৌ?
উম বিছনাত পৰিছিলো আৰু শোৱা নাই এনে ফোনটোকে চাই আছিলো।
অ', মোৰ মোৰ সেই টোপনি অহা নাই বোলো ফোন এটাকে কৰো তোমালে কি কৰিছানো, কি খবৰ এটা লওঁ বুলিয়ে ফোন কৰিলো।
অ', অ', ভালে কৰিলা বহুত দিনৰ মূৰত।
বাকী এইকেদিন অ', ঠিকে চলি আছে আৰু সকলো, ঘৰটো ভাল চবৰে।
উম উম ঠিকে চলি আছে ভালে সকলোৰে।
অ', অ'।
তোমালোকৰ ভাল নে?
উম আমাৰো ভালে।
অ', কলেজ গৈ আছা তুমি?
উম কলেজ গৈ আছো বাৰু, কাইলে বন্ধ যেনিবা। বন্ধ মানে তেনেকে বন্ধ নহয়
উম।
আমাৰ হে বন্ধ, এগজাম হৈ আছে যে সেইটো কাৰণে।
অ', অ'। ভালে গৈছে নে পৰীক্ষা।
উম ঠিকে আৰু ইমানো ভালো হোৱা নাই, বেয়াও হোৱা নাই বুলি ক'ব লাগিব।
অ', অ'।
মই এতিয়া মানে, শেষ পোন্ধৰ তাৰিখে হ'ব।
অ', অ'।
মই এতিয়া ভিডিঅ' এটা চাই আছিলো জানানে, তাৰ মানে ফটোগ্ৰাফীৰ। ইমান ধুনীয়াকে কৰিছে। মই তাকে বোলো, তোমাক বোলো ভিডিঅ'টো দেখাম বুলি শ্বেয়াৰ কৰিছিলো।
অ', মই চাব লাগিব ৰ'বা মই অক, চোৱায়ে হোৱা নাই ফোনটো। এই বেলেগ কিবা কিবি কামত চাই আছিলো। সেইখিনি ছ'চিয়েল মিডিয়াত মই যোৱায়ে নাই।
অ'। তুমি ছ'চিয়েল মিডিয়াত ক'মকে থাকা চাগে ন বৰ বেছিকে ব্যৱহাৰ নকৰা।
উম তেনেকে ইমান চোৱা নহয় বাৰু কমে চোৱা হয়।
অ'। মোৰ আকৌ বৰ বেছি ছ'চিয়েল মিডিয়া বহুত ব্যৱহাৰ কৰা হয়। মই আতঁৰিবয়ে নোৱাৰো ছ'চিয়েল মিডিয়াৰ পৰা।
অ' নিচা লাগিছে নি তোমাৰ ছ'চিয়েল মিডিয়াৰ
তেনেকুৱাই হৈ গৈছে এনে বিশেষ পষ্ট চষ্ট নকৰো কিন্তু অকল মানে ৰিলচ চাই থাকো
অ অ ৰিলচ টো চালে সময় বিলাক কেনেকে যায় গমেই পোৱা নাচোন
গমেই নাপাওঁ
উম
তেতিয়া মানে ভিডিঅ' এটা দেখিলো ইমান ভাল লাগিছে এই আজিকালি ছোৱালীও কৰে এই ফটোগ্ৰাফীৰ মানে ছোৱালীজনীয়ে ফটোগ্ৰাফী শিকি আছে চাগে নতুন হয় তাই ইমান ধুনীয়াকে কৰিছে বস্তুত কাম খিনি মানে বৰ ধুনীয়া তাইৰ
অ' অ' চাব লাগিব তোমাৰ উম এইবিলাক ভাল লাগে ন ফটোগ্ৰাফি কৰা মেলা
অ ভাল লাগে মানে বেলেগৰ চাই ভাল লাগে ইণ্টাৰেষ্ট আছে যদিও কেমেৰা চাগে বৰ দাম নহয় এইবোৰ আৰু কৰ্চো লয় শিকিব লাগে লেন্সৰ দামো ইমান ন, আৰু আজিকালি চাবাচোন ভিডিঅ'বোৰত সৰু হৰো ল'ৰা-ছোৱালীবোৰো যে এনেকে ৰেনদম পাৰছনক যে ফটো তোলে গে এনেকুৱা ভিডিঅ' দেখিছানে?
অ অ অ দেখিছো সেদিনাখনে দেখ কোনোবা ছোৱালী এজনী মন্দিৰত গৈ থাকে ফটোগ্ৰাফাৰটোৱে সোধে ফটো তুলিব পাৰিম নি ইয়েছ মানে অচিনাকি আৰু তাই ফাৰ্ষ্টে কয় মানে মই অচিনাকি মানুহৰ এনেকে নুথো এনেকে তাৰপিছত সি মানে কয় মই মোৰ আৰু সেইটো দেখাই দিম আপোনাক প্ৰফাইলটো আপুনি চাই লওক মই তেনেকুৱা হেৰি নকৰোঁ মই এনেকে ধুনীয়া ধুনীয়া ছোৱালীবিলাকক ফটো তোলো ভোলে
তাৰপিছত দেখি পেলাই তাৰপিছত অ তাৰপিছত উঠে ফটো আৰু ফটোবিলাক ইমান ধুনীয়া আহে
ধুনীয়া হয় অ হেয়াই আজিকালি তেনেকুৱা ঢেৰ ভিডিঅ' দেখিছোঁ মই বহুত মানে তেনেকে অচিনাকি মানুহক গৈ ফটো তুলে
অ তুমি কিবা শব্দ শুনিছা নেকি?
অ নাই শুনা, অহা নাই।
মহ এটা উৰি ফুৰিছে মাৰিব চেষ্টা কৰিছো নমৰেহে নমৰে তাক কে ধাপ ধুপ মাৰি আছিলো বিচনাতে
অ নাই অহা নাই মাত
অ অ
এইকেইদিন গৰমত সচাঁকে বৰ মহ হয় আকৌ এই গৰমৰ দিনকেইটাত মহো, মাখিও
উম মানে বেছি গৰমত ইমান নোলাই এই উম বৰষুণ দিয়া নিচিনা কৰিলে যে ব তৰটো ডাৱৰীয়া নিচিনা এ সেই তেনেকুৱা হ'লেই ওলাই মহখোপা
মোৰ আক মই আঠুৱা তৰি শু এনেই কিন্তু আঠুৱা ভিতৰতো কেনেক কে যে মহ সোমাই নাজানো ৰাতি সদায় মহে কামোৰেই মানে
উম কেতিয়াবা সৰু সৰু উম ফুটা থাকিব পাৰে নহয়
অ তুমি আঠুৱা লগাই শুৱা নে?
মই কেতিয়াবা লগাওঁ, কেতিয়াবা নলগাওঁ। আজি মানে ভাবিছিলো নলগোৱা কে শু নেকি, এতিয়া দেখিছো মহ ওলাইছে লগাবই লাগিব।
অ লগাই মোৰতো লগাই শুলেও মানেও মহে কামোৰে চোন গোটেই একদম মানে চিন বহি আছে মহে কামুৰি
অ তুমি এনেকে ৰাতি উঠোতে মেলোতে চাগে সোমাই যায়
অ হ'ব পাৰে
উম উম। ৰবা, কি ভাতৰ লগত, কি খালা আজি?
মই আজি, মায়ে ৰঙালাওঁ ভাজি বনাইছিলে দুপৰীয়া সেয়া আছিলে, তাৰপিছত এতিয়া কণী অমলেট কৰিলে আৰু দাইল তেনেকে খালো।
অ', অ'।
তোমালোকে, কি কি বনালে?
আমাৰ দিনত, পনীৰ আছিলে তাৰপিছত
ভাজি ভাত, ভাজি মানে আলু ভাজি, আলু ভাজি দাংগুতি এনেকে। আলু দাংগুতি ভাজি, আৰু গাজৰো দি দিছিলে তেনেকে পনীৰৰ তৰকাৰীৰ লগতে খালোঁ, তেনেকে দিনত ভাতটো। তাৰপিছত ৰাতিলে বইল দাইল বনাইছিলে, আৰু লগত আহ, আলু ভাজি জি, তাৰপিছত আচাৰ আছিলে।
অ', কিহৰ আচাৰ, অ' আমলখিৰ।
অ', মিঠা আচাৰ আছিলে আমলখিৰ। আচ্ছা, এই দাইলত মানে, বইল দাইলত আহ টেঙা চেপি দিছিলে। সেই টেঙা দিয়াৰ কাৰণে আচাৰতটো মিঠা দি উলিয়াই দিছে আৰু মায়ে।
অ', ভাল লাগে তেনেকে খাই।
অ', বইল দাইল যে মই খুব ভাল পাওঁ খাই।
অ', তুমি বনোৱা মেলা কৰা নে এনে?
উম, বহুত কমেই কৰা হয় মোৰ।
অ', ভাত মই সেই মায়ে বেছিকে বনাই, মই হে কেতিয়াবাহে অকলে থাকিলেহে, মই বনাওঁ।
অ', মোৰো তেনেকুৱা বাৰু। এ মই যে নিজে বনালে, বৰ ফাং ফুংকে বনাওঁ।
অ' মইও একেই, মই নিজে বনালে মানে অকল পেট ভৰিব লাগে নিচিনাকেহে বনাই খাওঁ তাৰমানে।
অ', একেই মানে এ হলেই হ'ল নিচিনা হয়, মানে এনে মাহঁতে বনালে যেনেকে মানে জুতিটো বিচাৰো নিজে বনালে মানে এ হ'ব দে, যি হ'ব খাই দিম এনেকুৱা নিচিনা। আৰু মানে এনেকুৱা হয়, আহ ধেই কৰাই নহয়, দাইল ভাতে হৈ যায়, তেনেকুৱা নিচিনা মানে ইমান মোক দৰকাৰে নহয় তেনেকে।
মোৰো নিজে বনালে, মই যেনেকে যিমান বেয়া হ'লেও খাব পাৰো, কিন্তু মায়ে বনালেহে আপত্তি কৰোঁ।
অ', কেতিয়াবা কৰা যায় তেনেকুৱা।
বইল খাই ভাল পোৱা মানে তুমি বহুত।
হা?
বইল খাই ভাল পোৱা মানে, তুমি বহুত।
বইল দাইলটো খাই ভাল পাওঁ, নেমু চেপি দিলে, টেঙা হ'লে।
অ' বাকী এনেই খোৱা নে, বেঙেনা পিটিকা হওঁক, বা আলু পিতিকা?
উম খাওঁ, বেঙেনা পোৰা পিটিকা মোৰ বহুত ভাল লাগে খাই, প্ৰিয় হয়, তুমি ভাল পোৱা?
উম, মইও ভাল পাওঁ।
আলু পিটিকাতকে বেঙেনা পোৰাটো বেছি ভাল লাগে মোৰ।
অ' আমাৰ সেই তেনেকে জুই ইমান জ্বলোৱা নহয়, গেছতে পোৰে।
উম।
তেনেকে খাই ভাল লাগে, কিন্তু, জুইত পোৰাটো খাই বেছি ভাল লাগে।
অ' কিবা অ- গোন্ধ এটা আহে ন', জুই। মই মানে আমাৰো গেছতে বনায় যে, জুইত পোৰা মই খাইয়ে পোৱা নাই নেকি বেঙেনা খাইছোঁ যদিও মনত নাই। গেছতে বনোৱা হয়।
জুইত যদি আলু পোৰে নহয়, তেতিয়াও খাই ভাল লাগে।
অ' মই খাইয়ে পোৱা নাই চাগে। সেইটো কাৰণে ভাবিছোঁ জুইৰ সেইটো বেলেগ হয় চাগে সোৱাদটো অকমান।
জুই মই আগতে খাইছোঁ বাৰু, কিন্তু, এতিয়াতো তেনেকে সুবিধা মানে কৰা হোৱা নাই, জুই জ্বলোৱা নহয় যে। এই গেছতে কেতিয়াবা পোৰে। আলুটো বাৰু ন পোৰে, আলু বইলে কৰি দিয়ে।
অ', আলুটো বইলে কৰে বাৰু।
অ', কিন্তু জুইত হ'লে মানে এনেকে এ পোৰে এনেকে খৰি আৰু এনেকে হেৰিৰ মাজত সোমোৱাই দিয়ে যে
উম, উম।
ছাইখিনিৰ মাজত, তেতিয়া তেনেকে খাই ভাল লাগে।
উম, ভাল লাগে আৰু জুইত পোৰা মাম- হেৰিটোও ভাল লাগে, মাংস, মাংস টো ভাল লাগে। মই মাংসটোৱে খাইছোঁ বেছিকে জুইত পোৰা, এই অ'- বিহু সময়ত মা- মাঘ বিহুৰ সময়ত খোৱা হয় আৰু, উৰুকাত।
ভাল লাগে জুইত পোৰাটো। তোমালোকে বইল কৰি লোৱা নে আগত, জুইত পোৰাৰ আগতে?
মাংসটো?
অ'?
অ' বইল- আচলতে কি জানা, মই যে জুইত পোৰাকে মই নিজে বনাই পোৱা নাই, বেলেগে বনাইছে। এইটো কাৰণে নাজানো।
অ', কিছুমানে আকৌ চুঙাত দিওঁ খায় নহয়।
অ' খাই, খাই, ভাল লাগে সেইটো।
মই কিন্তু সেই চুঙাত দিয়াটো খাইয়ে পোৱা নাই।
এনে মানে কি, জুইত দিয়াৰ আগত আহ উম- মানে
অ' কিছুমানে বইল কৰে। অ', কিছুমানে অলপ বইল কৰি লয় মানে, হাফ বইল আৰু।
অ', অ'।
বইল কৰি পেলাই, এনেকে খৰিকাডালত দিয়ে যে, তাৰপি ত এনেকে মানে বইল কৰি পেলাই আধা বইল কৰে, কিছুমানে চাগে নকৰেও। বইল কৰি পেলাই মচলা সানি মেলি এনেকে জুইত পোৰে।
তেতিয়া চাগে সোনকালে হয় ন'?
অ', তো মই সেই প্ৰায় তেনেকেই কৰাই দেখিছোঁ।
অ', অ', মানে আম- তো তোমালোকৰ ঘৰতো তেনেকে কৰে ন'?
ইফালে অ', আমাৰ এফালে মানে তেনেকে কৰে।
অ'। মই আচলতে ইমান মন কৰা নাই। এই কি হয় মানে, আমাৰ ঘৰত অ জুই জ্বলোৱাকে ব্যৱস্থা নাই মানে, সেইটো কাৰণে বিহুৰ টাইমত আমি এই জেঠাইহঁতৰ ঘৰলে যাওঁ। অ' অ'- সেই তেতিয়া উৰুকাৰ দিনা অকল মানে দাদাহঁতে মিলি বনাই মানে জেঠাইৰ ল'ৰাকেইটাই।
অ'।
সেই তাহাঁতক দেখো এনেকে জুইত পুৰি মাংস বনোৱা। কিন্তু বইল কৰি নে কি কৰি লোৱা নাজানো মানে, সেয়া সোধাও নাই
অ' আৰু বেলেগে বনাই দিলে খাইহে ভাল লাগে।
অ' এ নিজে বনাই পোৱা নাই আচলতে জুইত মই।
অ' ঠিক আছে তেন্তে হ'ব ন আজিলৈ।
অ' অ' ঠিক আছে হ'ব দিয়া।
অঁ ঠিক আছে।
উম।